কি কৰিছা
চাহকাপ খাই বিচনাত পৰিছো পঢ়িছো মানে বহিছো আৰু বিচনাতে
অ বাকী ভাল নহয়
ভাল ভাল তোমাৰ ভাল
ভাল দেই মাহঁতৰ ভালনে
আহ ভালেই ভালেই এতিয়া তোমালোকৰ মাহতৰ গাঁৱত ঠিকে আছে
ঠিকে আছে ঠিকে আছে দেই বৰ্তমানলৈকে
বাকী ভাত পানী যা যোগাৰ কৰি আছে নে ঘৰত মাহঁতে নেকি?
ভাত পানী যা যোগাৰ কৰিছা লাহে ধীৰে।
অ',
গৰম পৰি য কি ভাত খাবা অঔ',
তাকে। এনে- এনে বোলো আজি কি মনত পৰিলে ফোনটো কৰিবনে?
নাই অ', এনে আছিলো আৰু তাতে বহুত দিন ভাবি থাকো ফোন কৰিম -ফোন কৰিমগে কিন্তু সময়বোৰ নিমিলে অ ',
আহ', আজিকালি মানুহক সময় আৰু
তাকে এতিয়াহে অকনমান মই বোলো নাই ফোন এটা কৰচোন এনে আছো।
উম ', ভালে কৰিছা।
তাকেহে তা পাছতে বাকী
বাকী আছো আৰু এই হেৰি এইটো কি বুলি কয় ইটো সিটোকে কামকে কৰি লৈ পেলাই এই টিউচন কৰো নহয় মই আজিকালি।
অ ', হয় নেকি?
অ ', এই টিউশচন দুটামান কৰি পেলাই আহি ঘৰ পাইছোহি।
অ', - অ', ভালে- ভালে দিয়া কিবা এটা ব্যস্ত হৈ থাকিব লাগে আজিকালি আৰু
সেই সেইটোয়ে কথা আৰু পইচা কেইটামানো হল আহিলে ঘৰলৈ নিজৰ হাতলৈ আৰু সময়টো হ'ল আৰু তেও পঢ়াখিনি আকৌ পাহৰি যোৱা যায় যিহেতু
সেইটোৱে -সেইটোৱে কিবা এটা আওৱাই থকা থ নিচিনা হয় দিয়া।
উম', সেইটোৱে। আৰু এই মানে কি জানা এই সময়তটো কেতিয়াবা নাযায় নোপোৱা লাগে, কেতিয়াবা আকৌ এই সময়ে না টা হৈ যায় বুজিছা নাই এনেই মানে দুপৰীয়া টিউশন ক'ব গ'লে বৰ টোপনি ধৰে আগতে এনেই থাকোতে টোপনি নধৰে। আজিকালি আৰু একদম ইমান টোপনি ধৰে দুপৰীয়া সময়তো অহাৰ লগে- লগে। মানুহৰ যে কিছুমান নিয়ম আৰু দ সঁচাকে কে', মোৰ মানে দুপৰীয়া সময়ত বহুত টোপনি ধৰে কাৰণ টিউচন যাব লাগে যে
অ', - অ',
এনেই আকৌ টোপনি নধৰে আকৌ ৰাতি টোপনি নাহে, ৰাতি কেতিয়াবা ৰাতি দুটা এটা দুটা তেনেকে টোপনি আহে ৰাতি টোপনি নাই? এইটো টিজন গৈ থকা সময়ত এ', নাযাও নেকি আজি টোপনি ধৰিছে তেনেকোৱাহে লাগে কিন্তু উপায় নাযাবতো লাগিব। হয় নঃ
আৰু তোমাৰ কেতিয়াবা লৰা -ছোৱালীও কিছুমান এনে কোৱা থাকে ইম', ইমান মানে গুৰুত্ব নাই। পহাত।
এ', বহুত বুজাব লাগে বহুত। যাব লাগে। মইতো এজন, মইতো এজনী ছোৱালীক নহয় অ', তুমি বিশ্বাস পাওঁ। মই মানে অ', চৈধ্য শ্ৰেণীত পঢ়া মানে ফৰ বুলি ধৰা আৰু চৈধ্য শ্ৰেণী ফাই ছোৱালী, মই একদম একেবাৰে প্ৰথমৰ পৰা বুজাইছো মানে, মত কৰিব মন নাই তাইক টিউচন। কিন্তু মানে কিমান পা বাপেকে নাই হেই কাৰণে কৰিব লগা হ'ল আৰু।
সঁচাকে দেই মইো তেনেকুৱা এটা পাইছিলো দেই, তোমাৰ মই লাষ্ট, ত', নিজে মানে টিউচন মই নিজে ৰেইড
এ', মানে কি জানা নাই, পঢ়াই থাকিলে মনত তাকেই মানে আজি লিখাই থৈ আহিলো নহ', কাইলৈ ধৰিম বা মুখস্থ থাকিলে পৰিলে, ধৰিলো, মুখস্থ থাকিলে, যেই মই সেই বস্তুটোৰ পৰা আঁতৰি পেলাই বেলেগ এটা পঢ়ালো সেই আগৰ গোটেই খিনি। মানে বাদ দি দিয়ে।
আৰু তুমি এনেকুৱা হয়, তাহাঁতক প পঢ়াওঁতে পঢ়াওঁতে কেতিয়াবা তোমাৰ নিজৰে খেল-মেলি হৈ যায়। যে', মই যে', মই যিটোক টিউচন কৰিলো সেইটো তোমাৰ ক্লাব।
আৰু মাকঁহতে-মাকঁহতেও ভাবিব লাগে ন', অকমান মোক অ',
অ', তো আৰু আমাৰ আগতে মাহঁতে ছাৰ বাইদেউহঁতক আগতে গৈ পেলাই লগাই দিয়েগৈ যে আমাৰ এনেকুৱা কৰিছে বা নপঢ়ে মন নিদিয়ে মৰিয়াব, আমাক মৰিয়াব বুলি শিকাই থৈ আহে।
অ', আমাৰ মায়ে কয় খালি চকু নুফুটাব,
অ', বা হাত ভৰি নাভাঙিব অ', -', সেইটো- সেইটো আমাৰ একে-একেটা কথা হাত ভৰি নভাঙিব চকু মানে সেইকেইটা অনিষ্ট সেইকেইটা নকৰিব বাকী কি ', যি ', কৰে উম', আৰু তোমাৰ বহি দিব দিনাখনতো আৰু ভাল হয়। অ তো আজিকালি তোমাৰ লৰা ল ছালী গাল হাত দিবই নোৱাৰে আৰু তোমাৰ এ এনে
আমাক আগতে আঁঠু কঢ়াই পেলাই গোটেইখন ঘৰাই লৈ ফুৰে ফুৱে
ৱ আৰু তোমাৰ বহি দিব বহি দিব দিনাখনতো আৰু চাবলগীয়া হয় অকনমান
আৰু সচা কথা কব গ'লে আমি তেতিয়া ঘৰত মাৰিছে বুলি নকওঁয়ে হয় লাজতে
অ তো আজিকালি লৰা ছোৱালীয়ে আকৌ পেক আমাৰ আগতে মাৰিছে বুলি কবলৈ গ'লে উল্টাই আমাৰ ঘৰত আৰু এচাত দিবহে
অ
আমি আহি যদি
ভাল খুব খালো দেই আগতে উ মাহতত ভাল মোৰ মানে আগতে কি হয় দিনতোক খেলো মাজে সময়ে দেই স্কুলত প থাকোতে দিনত খেলো এই ৰাতিপুৱা মায়ে কয় মানে দুপৰীয়া নুশু আৰু ৰাতি টোপনি ধৰি ঘতো ৰাতি টোপনি ধৈলে চাবি নো কোনো সময় ৰাতি মই ভালকে পঢ়িম যে কিতাপখন লওঁ অলপ টাইমৰ পিছতো
কল মতিয়াবলে আহে উম
একদম পাছ ফালৰ পৰা আচাইডাল আনি যাওক জাওকে দি দিব এক ৰ
মায়ে আকো কি কৰে মা পাকঘৰ থাকে আগতে মানে আমাৰ পুৰণা ৰুমতো থাকোতে আমাৰ একদম পাকঘৰটো মুখে মুখে আছিলে
বাই
অ আবা মায়ে কি কৰে পাক ঘৰৰ পৰা চাই থাকিব মায়ে কব ডাঙৰ ডাঙৰকে চিঞৰি চিঞৰি প চিঞৰি চিঞৰি প কোনোবা পাগত চিঞৰ এটা তেতে কেতিয়া আগত এ ত ক আমি তেনেকুৱা অ আৰু মানে কি হয় আগতে এই টেবুলত আঁকি থকা ৰবৰ কডত কিবা এটা অঁকা নহ'লে
অ এনেহয় কিতাপৰ চাইডত এনেকে কিতাপখন বেকা কৰি
অঁ আকৌ তোবাৰ ছবি অঁকা আগতে আকৌ সেইবোৰ খুব চখ নহয় সেইবোৰ যে কৰোঁ সেইবোৰ কৰো আই অ মায়ে আহি একদম পিছফালৰ পৰা থালওঁ কে দিয়েহি কৈছো নহয় সেইবোৰ যে কি কিছু আজিকালি ল'ৰা ছোৱালীতো সেইবোৰ নায়েই আৰু
এ নাই নাই আজিকালি খেলিবলৈও নিদিয়ে ন বাহিৰত
জ আজিকালি লৰাছোৱালিয়ে অ তো আগতে মই কৈছো নহয় মই তুম
এ আমি মানে কি জান নাই আমাৰ লগত ত ঘৰ পৰা ই ওলাই যাবলৈ নিদিলে দেই সেইটো সুচা কথা কিন্তু আমি তথাপিও খেলিছিলোঁ লগ লগৰ বিলাকৰ লগত খেলিবলৈ দিয়ে কবাডী কিবা কিবি
আৰু আমি নিজৰ মাজতে খেলিব জানো আগতে মূৰটোতো আমাৰ ইয়াত মানে কি মোৰ লগ নাই তেনেকে আমাৰ এইখিনি ল'ৰা ছোৱালী নাছিলে অকল মই আছিলো আৰু যিবোৰ ডাঙৰ ডাঙৰ দাদাহতো চব মোতকে ডাঙৰ হৈ গ'ল মই সেই মামা ঘৰলে যা ঠাই ঘলৈ গলেহে লগ পাওঁ
আমি কিন্তু আমি কিন্তু খেলোতে আমি মানে একদম স্কুল আহোতেই আমাৰ কি কথা পাতি থোৱা থাকে অ এটাই এটা বজা কিন্তু মানে ৰা কলমতিয়াব লগীয়া হয় আৰু তাৰপিছত আৰু মায় মায়ে মানে কি কৰে মায়ে মোক বকে মই ভাত ত হা নাখাওঁ বুলি মই শুই থাকো তাৰ পিছত আকৌ আহ আমাৰ মানে দেউতা আহে যে
উম উম
দেউতাই তাৰািছত নামানে আও ছোৱালীজনীক কিয় নাখাব মানে আৰু সেইটো সময়ত এনেকুৱা টোপনি ধৰে মানে কোনো কাৰণত উঠিবও নোৱো মানে চকু মিলিব নোৱাৰো ইমান মনে কিন্তু আমাৰ মন উ বহুত ডাঙৰলৈকু মাৰ দেউতাই দাঙি দাঙি লৈ যায় পাকঘৰলৈ লৈ গৈ পলে পাকঘৰত বহাব বহি পেলাই আমাক খাব দেই আমাৰ ছোৱালী ছোৱালী ভাত কেইটা দিয়া এনেকুৱা
সেইটোৱে
হয়নে প এইবিলাকে
এ বেছি ম সেইটোৱে একদম সেইটোতো কবই নালাগে তোমাৰ মাহঁতে
আমাৰ মৰম যিমান আছিল শাসনো সিমান আছিল ছিল কিন্তু আজিকালি শাসন নাই আজিকালি আছে আছে সেইটো কাৰণে ল'ৰা ছোৱালী যোনে পঢ়িব পাৰে বা খা ফুলত দিছে সেইটো বাৰ ভাল কথাই বাৰু সেইটো ক'ব নাযাওঁ কিন্তু তোমাৰ ল'ৰা ছোৱালী সঁচাকে পঢ়াত বেয়া মানে আৰু সিহঁতক ভাল কৰি লে মানে বহুত টান মানে কথাটো এইটো নহয় যে সেহেতি একো নাজানে কথাটো এইটো সিহতি জানিবও চেষ্টা চেস্তা নকৰে
আৰু আগতে কি হয় জানানে আগতে আমাৰ কি হয়
জানে এইবাৰ তাই পঢ়াত এবাৰ বেয়া কৰিছে এনেকে তাৰপিছত মই মানে তাইক কৈছো যে তই মোবাইলটো অকন কমাইছা কমাইছে অকণ গুৰুত্ব দে নাই সেইটো বুথ ঘটনাই
সেইটোকে কৈছো আৰু আজিকালি ল'ৰা ছোৱালীবোৰ অকল মোবাইল টো মানে আগতে কি হয় ন প্ৰজেক্টটো হওক বা পঢ়া কিবা হক আমি গুৰুত্ব দিও ন আমি মানে এনেকুৱা বস্তুতো পাৰোও নোৱাৰো আমাকতো আগতে তহঁতি নিজে আমাৰ আৰু মই আজি কৈইছো ন মই হায়ছেকেনডেৰি গলো মইটিউচন নলো ক্লছ ছেভে নে এইটত টউচন লৈছিলো তাৰ পৰা তো মেচত টিউশচন লৈছিলোঁ কি হয় টিউচনলৈ অহা যোৱা কৰোঁতে আধা সময় গুচি যায় আৰু মানে মই যাওঁ যোনজন ছাৰৰ ওচৰত ললো ছাৰ মানে এনেকুৱা এসোপাত তোমাৰ চিনিয়ৰ জুনিয়ৰ চব খিচৰি কৰি টিউশচন লয় তোমাক পঢ়োৱটো মানে
অ আমাৰ বাৰু তেনেকুৱা নাছিলে বাৰু আমাৰ একে হেৰিকে টিউশচন
অ তাৰপা সেই তেনেকুৱা হলত আৰু কি হয় তেনেকুৱা হলে মানে সময়তটো এনে যোৱা নিচিনা হয় তাৰপিছত মই মাক কলো ত সেইবাৰ মোৰ মাক অকমান দুটামান কমিলে সতাৰাপ পৰা মাক বোলো মই ন মই নঢ়ো দে লাগিলে নিজে কষ্ট পিছতকে পঢ়িম বোলোঁ এ এইবোৰ টিউচ চন্দ এনে
এ আমাৰ মানে আমাৰ মানে আচলতে কি হৈ হৈছে কিছুমান ক্ষেত্ৰত নিজ কিছুমানে বুজি পোৱা যায় কিছুমান ক্ষেত্ৰত আকৌ বুজাত অকণ অসুবিধা হয় কিন্তু আমি আচলতে আগতে ছাৰহঁতক সোধো যে ছাৰ এইটো কি হ'ব এইটো হ'ব আজিকালি মানে কি মানে ধবিলাকে পাৰে বাৰু মই তেওঁলোকৰ কথা কোৱা নাই নোৱাৰা খিনিত পঢ়োয়াবলৈ বহুত টান মানে আজিকালি চব চোকা পঢ়াত বেয়া নাই কিন্তু তাৰ মাজত যোনকেইটা পঢ়াত বেয়া নহয় সেইকেইটা মানে সঁচাকে বহুত
অ তুমি অইন বাদ দিয়া না আজিকালি ল'ৰা ছোৱালী নিজৰ মাতৃভাষা কেইটা নাজানে আজিকালি তোমাৰ এতিয়া মোৰে তোমাৰ মই যিটো টিউচন লৈছিলো সেই ল'ৰাটো বিহাৰী ল'ৰা আছিলে সি নিজৰ হিন্দী ভাষা তাহাঁতৰ নিজৰ ভাষাতটো সি নাজানে ভালকে জানানে সি নিজৰ হিন্দী অৱ
বুজ ন নোৱাৰে নোৱাৰে মই যে এই মই মই টিউচন কৰাটোতো মই এ বি চি বি পৰা শিকাইছো এ বি চি দি সৰু ফলা ডাঙৰ ফলা সৰু ফলা ডাঙৰ ফলা তেনেকে শিকাব লগা হৈছে
মই যিটো টিউচন ললো সেইটো
যিখিনি নাজানিলে তুমি ইংলিছ খিনি কব মানে পঢ়িব নাজানিব ন
কি পঢ়াবা আৰু তুমি ইংলিছ হওঁক অসমীয়া হওঁক হিন্দী হওঁক মেইন যদি অ আ ক খ খিনিয়ে নাজানা
অ সেইখিনি দি দিগদাৰ হৈ যায় দিগদাৰ হৈ যায় এই সেইটো কাৰণে মানে আৰু আৰু ডাঙৰ ডাঙৰ শ্ৰেণী খিনি কি হয় তেওঁ সেইিন সেইিনি মানে নিজেও পঢ়িব লগা হয় ন মানে সেইটো কাৰণে মানে আজি মানে কি হ'ল মোৰ গাত টো ভাল নাছে আছিলে মানে আৰু এইবিলাক কাম চামতো অকমান লাগিব লগা সেইটো কাৰণে মানে মোক মই এই আৰু এনেকে পঢ়াই দিলো যে মোৰতো বিষাই আছিলে আৰু বিষাই গল মোৰটো মানে
এইবোৰ লগত লাগি থাকিলে পাগল হৈ যাব লাগে বাকী এতিয়া ভাত পানী কৰিছে নে কি মাই
মায়ে লাগি আছে লাগি আছে হ'ব আৰু দিয়া ময় যাওঁ অকণমান
দিয়া ময়ো সেই ভাতত লাগিবগে লাগে দেই ঠিক আছে দিয়া অ